হেল্ল' কি খবৰ তোমাৰ
ভাল তোমাৰ কি খবৰ
হেল্ল' অঁ কি খবৰ তোমাৰ
ভাল তোমাৰ কি খবৰ
মোৰো ভাল
আহ কি কৰি আছা
একো কৰা নাই মই এনেই আজি বহুত বৰষুণ দি আছে সেইকাৰণে ক'তো যাবই পা নাই
উম হয় ঠিকে কৈছো আমাৰ ইয়াতো বহুত বৰষুণ দি আছে মইয়ো ওলাবই পাৰা নাই ঘৰৰ পৰা
উম তুমি আজি কলেজলৈ গৈছিলা নেকি
নাই যোৱা ইমান বৰষুণ দি আছে যোৱাই নাই পানী হৈ গৈছে সেইকাৰণে যাবই পাৰা নাই তুমি কৈছিলা নেকি
আমাৰ ইয়াতেও বহুত পানী হৈছে যিহেতু মোৰ কলেজটো দূৰ সেইকাৰণে যাবই পৰা নাই ময়ো। তুমি বৰষুণৰ বতৰ ভাল পোৱা নে নে ৰ'দ দিলে ভাল পোৱা
বৰষুণ ভাল পাও কিন্তু একেৰাহে বৰষুণ দি থাকিলে ভাল নালাগে অঁ হঠাতে এদিন বৰষুণ দিলে বহুত ৰ'দ দিয়াৰ মাজত তেতিয়া ভাল লাগে যিহেতু ঠাণ্ডা পৰি যায় বতৰটো কিন্তু একেৰাহে বৰষুণ দি থাকিলে ভাল নালাগে তুমি ভাল পোৱা নেকি বৰষুণ।
অ মই মানে ভাল পাওঁ যিহেতু চহৰত বহুত গৰম সেই বৰষুণটো দিলে অলপমান গৰমটো কম হয় সেইকাৰণে ভাল লাগে কিন্তু আৰু বহুত অসুবিধাও যিহেতু বানপানী হয় আমাৰ ইয়াতে চ' কলেজ যাব নোৱাৰো সেইকাৰণে ইমান মানে সুবিধাৰ নহয় বৰষুণতটো বৰষুণৰ বতৰত কি খাই ভাল পোৱা
ব বৰষুণৰ বতৰত বেছিভাগ গৰম গৰম চাহ পকৰি অঁ এইবিলাকে ভাল লাগে অঁ
অঁ মোৰো সেইবিলাকে ভাল লাগে খাই যিহেতু ঠাণ্ডা পৰি থাকে
হয় আৰু দুপৰীয়া খিচাৰি গৰম গৰম খিচাৰি ঘি দি কেনে খালেও ভাল লাগে বৰষুণ বতৰত
অঁ মোৰো সেনেকুৱাই মোৰো সেনেকুৱাই ভাল লাগে। তোমালোকৰ তাতে কি কি অসুবিধা হয় বৰষুণ পৰিলে
আমাৰ ইয়াতে বৰষুণ পৰিলে পানী হয় তাতে নলা নৰ্দমা গিলা বন্ধ হৈ যায় ব নলা নৰ্দমা বিলাক বহুত পানী উপচি পৰে তাৰপিছত আহ সেয়াই আৰু স্কুল কলেজ যোৱা যাব নোৱাৰি বেছি বৰষুণ দি থাকিলে গাড়ী চাৰ়ুৰো অলপমান কম পোৱা যায় তোমালোকৰ তাতে
আমাৰ ইয়াতেও সেনেকুৱাই আমি যিহেতু চহৰত থাকো সেইকাৰণে পানী চানী হয় আৰু বাছো পোৱা নেযায় কলেজতো যাব নোৱাৰো বহুত অসুবিধা
উম ঠিকেই কৈছা গুৱাহাটী চহৰ বুলি ক'লে তথাপি বহুত অসুবিধা হৈ আছে বৰষুণত যিহেতু অলপ বৰষুণ দিলেই পানী হয় বাছো পোৱা নাযায় ৰিস্কাৱালাক বিলাক কু ইমান ভাড়া লয় যাবই নোৱাৰি বেছি বৰষুণ দি থাকিলে
অ তুমি ৰিক্সাইদি যোৱা নেকি কলেজলে
হয় কেতিয়াবা যাওঁ অ বেছিভাগ সময় মই বাছে দিয়েই যাওঁ কেতিয়াবা বাছ নাপালে ৰিক্সা দিও যাওঁ আৰু এনেও ৰেপিড' দি কেনেও যাব পাৰি
অঁ দি যাওঁ যিহেতু সেইকাৰণে পানী হ'লেও মানে ইমান অসুবিধা অসুবিধা নহয় কিন্তু ঘৰৰ মানুহ বিলাকৰ অসুবিধা হয় যাওঁতে
হয় ঠিকেই কৈছা ইমান বৰষুণত পানী হৈ থাকিলে আৰু আহোঁতেও বহুত কষ্ট লাগে যোৱাটোতো যেনেকুৱা যোৱা যাব আহাৰ টাইমত বহুত আহ পানী হৈ কিনে নালা নালাবিলাক গম পোৱা নেযায় কিছুমান মানুহ মৰিও আছে নালাত পৰি পৰি। হয়নে নহয়
অঁ সেইটোতো হয়য়ে কিন্তু বৰষুণ পৰিলে যে বহুত সুবিধা সেইটো জানা নেকি তুমি
হয় বৰষুণ পৰিলে সুবিধা হয় মই জানো
বৰষুণ পৰিলে যিহেতু আমাৰ খেতিয়ক বিলাকৰ বহুত ভাল হয় কাৰণ খেতি বাতি ভাল হয় আৰু গছ গছনিও ভাল হৈ থাকে সেইটোৱে তোমালোকৰ তাতে খেতি হয়
হয় আমাৰ ইয়াতে খেতি হয় অ বৰষুণ দিলে খেতিয়ক বিলাকৰ ভাল হয় কিন্তু বহুত বেছি বৰষুণ দিলে তেতিয়াও বেয়া হয় খেতি বেয়া হৈ যায়
পিছে আজি বৰষুণ বতৰত আহ কি বনাইছা ঘৰত
মই যিহেতু একো বনাব নাজানো মোৰ মায়ে বনাই চাহ বনাইছিলে আৰু পকৰিও বনাইছিলে। যিটো কইচাই তুমি ভাল হয় তোমাৰ কি বনাইছিলা
মই কলোয়েচোন আজি বৰষুণ বতৰ দুপৰীয়া খানাটোত বিচাৰিয়েই খালো আৰু এতিয়া সন্ধিয়াৰ টাইম হৈছে এতিয়া অলপমান অঁ ময়ো পকৰী আৰু চাহ খাম বুলি ভাবিছোঁ বনাম আৰু
আহ আৰু তোমাৰ ঘৰৰ মানুহ বিলাকৰ কিবা অসুবিধা পাইছে নেকি বৰষুণৰ কাৰণে
ইমান বৰষুণ দি থাকিলে ঘৰৰ মানুহৰো কামৰ অলপমান হেৰি হয় কামত যাব আহ নোৱাৰি
উম
বাকী এনেই বৰষুণটো ভালে ঠাণ্ডা পৰে বৰষুণত বহুতো উপকাৰিতাও আছে আৰু
অ সেইটোতো হয় আমাৰ ঘৰৰ মানুহ বিলাকৰো বহুত প্ৰব্লেম হৈছে যিহেতু তেওঁলোকে জবত যাব পৰা নাই সেইকাৰণে মানে আমাৰ ইয়াতো গাড়ী চাৰী বন্ধ হৈ থাকে যাবই নোৱাৰি
হয় আজি গোটেই দিনটো বৰষুণ দিব যেন লাগিছে বতৰটো
অ আমাৰ ইয়াতেও এনেকুৱাই লাগিছে আম আৰু শুনিছোঁ কিছুমান জেগাত গাড়ী মটৰ বন্ধ হৈ আছে পানী জমা হৈ আছে তোমালোকৰ তাতো হৈছে নেকি এনেকুৱা
হয় বহুতো জাগাত পানী ইমান জমা হৈ থাকে আহ নলা নৰ্দমা থাকিলেও গম পোৱা নেযায় ৰাতি বহুত তোৰ, মানুহ অফিচ কলে, উম, অফিচৰ পৰা আহোতে, বহুত কষ্ট হয় মটৰ চাইকেল দিও আহিব নোৱাৰে, যত পানী হৈ থাকে, মটৰ চাইকেল দিও আহিব নোৱাৰে, ত অলপ কষ্ট হয় বৰষুণ বতৰত, বেছি বৰষুণ দিলে, কেতিয়াবা সিনখিনিয় কম বৰষুণ দিলে বহুত ভাল লাগে। অ গৰমৰ মাজত ত কেতিয়াবা খিনিখিনিয়ে বৰষুণ দিলে, বতৰো বহুত ঠাণ্ডা পৰে, ধূলি বতাহো কমে, যিহেতু আজিকালিৰ দিনত বহুত ধূলি বতাহ পলিউচন, আহ প্ৰদূষণৰ কাৰণে বৰষুণটো ভাল, ধূলি বতাহ সপ্তাহৰ কাৰণেও ভাল।পিছে তোমালোকেও, তাতে আহ
আমাৰ ইয়াতেও সেনেকুৱাই, মানে যে যটো আমি চহৰত থাকো, চ' ৰাস্তাবিলাক পকা, সেইকাৰণে ইমান বোকা চোকা নহয়, আৰু ধূলিতটো অ কমে যিহেত তুমি ক'লাই সেইটোও বহুত এতিয়া বহুত বেছি উপকাৰী বৰষুণটো, আৰু প্ৰদূষণো বহুত কমে, অ ঠিকে কৈছা তুমি, কিন্তু এ সেই পানী যে জমা হৈ যায়, সেইটোয়ে অলপমান দিগদাৰ।
হয়, চহৰত, আহ বোকা নহয়, কিন্তু আমি গাঁৱত থাকো কাৰণে আমাৰ ৰাস্তা ঘাট বিলাক বহুত বোকা হয়। অলপ বৰষুণ দিলে ক'তো যাব নোৱা যি, অ' ৰাস্তা ঘাটৰ কাৰণে অলপ অসুবিধা পোৱা যায় বৰষুণ দিলে
অ‍ঁ সেইটোতো হয়।
পিছে এতিয়া কি কৰি আছা?
এতিয়া মই একো কৰা নাই যিহেতু আজি বৰষুণ দি আছিলে, সেইকাৰণে বাতৰি চাই আছো মই, তুমি কি কৰি আছা?
মই এনে বহি আছো, যিহেতো বৰষুণ দি আছে বহুত, মই ঘৰত টিউচন কৰাও, সৰু-সৰু লৰা ছোৱালী বিলাক বৰষুণৰ কাৰণে আহিবও পাৰে ৰা, নাই ইমান বৰষুণ দি আছে। অঁ, অভিভাৱ, অভিভাৱকসকলে আহিবই দিয়া নাই। অঁ।
হুত লাই আ
বৰষুণ বতৰত, আ ইমান বৰষুণ দি থাকিলে চব কামতে অলপ কষ্ট হয়, উম, কিন্তু বৰষুণটো ভালো আছে, বেয়াও আছে।
অঁ'হ। পিছে বৰষুণৰ বতৰত, আহ ল'ৰা ছোৱালী বিলাকে তিতি ভাল পায় যিহেতু আ কিন্তু আজিকালি তিতিব দিব কব নালাগে, যিহেতু আমাৰ বহুত বেছি প্ৰদূষন হৈ থাকে এচিত বৰষুণ পৰে, তুমি জানানে সেই কথাটো?
হয় গম পাইছো, মই শুনিছো। পিছে, এচিড বৰষুণটো কি?
এচিড বৰষুণটো মানে, যেতিয়া আমাৰ, বহুত বেছি প্ৰদূষন হয়, আহ আমাৰ বতাহত বহুত বেছি কাৰ্বন ডাই অক্সাইড আৰু বেলেগ, আহ বিষাক্ত গেছ, আহ গেছ বিলাক উৰি থাকে, তেতিয়া বৰষুণটো যেতিয়া পৰে, সেই গেছ লগত পৰে, আৰু বৰষুণতটো গাত পৰিলে তেতিয়া ছালৰ বেমাৰ হয়, বা গছ গছনিত পৰিলে, গছ গছনিৰ ৰং বেয়া হৈ যায়, বা গছ গছনি মৰি যায়, আৰু যোন উ উ বিল্ডিং আছে নহয়, বিল্ডিঙৰ ৰং চং বিলাকো বেয়া হৈ যায়, সেইটোয়ে বৰষুণ, বৰষণ ত সৰু বাচ্ছা বিলাকক গা ধুব দিব বই নালাগে আজিকালি যিহেতু নতুন নতুন পৰি আছে বৰষুণ
অঁ, হয় নেকি? অঁ পিছে মই এইটো বৰষুণত গা ধোৱেই, ইমান গৰম দিছে, অ আজিৰ পৰা তেনেহলে
উ
নধও আৰু। যিহেতু তুমি কলা। বৰষুণ অ প্ৰদূষণৰ। কাৰণে এচিড বৰষুণ পৰে বুলি।
অ' সেইটো হয়। যে বৰষুণৰ কাৰণে আজিকালি ধুব নোৱাৰি।
হয় আজিকালি লৰা ছোৱালী বিলাক বৰষুণত তিতি বহুত ভাল পায় পিছে আমিও আগত বহুত ভাল পাইছিলো আহ পিছত তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল
অ 'সেইটো হয় ময়ো আগতে ঘৰ থাকো গোটেই যেতিয়া আছিল মই তেতিয়াও। ময়ো বৰষুণত গা ধুইছিলো মোৰো বহুত ভাল লাগিছিলে কিন্তু আজিকালি যিহেতু বুজি পোৱা হলো কিতাপতো পঢ়িলো সেইকাৰণে আজিকালি নকৰো সেইটো আৰু ঘৰতো কৰিব নিদিওঁ। আৰু আমি এইটো। যিটো জানো আমি সকলোকে জনাব লাগে কথাটো যে এনেকুৱাকে ধুব নালাগে বা নতুন- নতুন বৰষুণ পৰিলে আমি বৰষুণৰ পানীতো গাত ভৰিব দিব নালাগে পিছে তুমি। বৰষুণৰ পানী দি তুমি কি কৰা ঘৰত কিবা কাম চাম কৰা নেকি?
হয়, কেতিয়াবা বৰষুণনৰ পানী দি আহ বৰষুণৰ পানী ধৰি ধলে ঘৰত বহুতো কাম কৰা যায় মই বাচনো ধো কেতিয়াবা বৰষুণৰ পানী দিয়ে আৰু বৰষুণৰ পানী দি কাপোৰ ধুলে বহুত চাফা হয় কাপোৰ গা ধুলেও বহুত ভাল লাগে আৰু গাটো পাতল হৈ যায় চেম্পু কৰিলেও মাথাটো বহুত পাতল যেন লাগে গা ধোৱাৰ পিছত পিছে বৰষুণৰ পানী বহুত আহ ভাল কাপোৰ চাপোৰ ধুলে বহুত চাফা যেন লাগে। কিন্তু বহুত সেয়া।
অ' সেইটো হয় পিছে তুমি জানানে বৰষুণৰ পানীৰ যে ভিটামিনো থাকে।
হয় গম পাইছো।
বৰষুণৰ পানীত বি ভিটামিন থাকে দিয়া ঠিক আছে তোমাৰ।